হেল্ল'। এয়া কি কৰিম আৰু ভাত খালা?
অ' খালোঁ এ, খাই আহিছোঁ আৰু এতিয়া, তুমি খালা?
উম, এ, ময়ো এইমাত্ৰ খাই পেলাই বাচন খিনি ধুই আহিছোঁ।
মই বাচন ধুবই পৰা নাই আৰু ফোনটো কৰি লওঁ বোলো তাৰপিছত ধুম আৰু।
অ', অ', সেয়া আজি আজি একদম ধুনীয়া খানা খালোঁ কচু
উম।
কচু পাতত দিয়া। তাপিছত ক কলডিল বনাইছো কলডিল ভাজি।
অহ।
সেয়া আও।
হুম।
গৰমত ভাল লাগে এইবোৰ খাই ন?
উম ঠাৰি কচু নে ডাঙৰ কচু? অ ঠাৰি কচু এইটো পাতত দি খাই।
অ অ এইফালে আমাৰ ফালে ই নলকচু বুলি কয় আও। ন নল কছু মানে যিটো কচু নধৰে যে ৰুৱে যে মানুহে।
উম উম।
অ সেইটো পাত আনিলে মায়ে, থোৰ খিনি আনিলে। তাৰ পিছত ধুনীয়া একদম ধুই কৰি আদা, নহৰু, জালুক ডপটি ললো লৈ কেৰাহীত হেৰি কলপাত যে কলপাত দি দিলো। দি পেলাই হালধি পাত দিলো তাৰওপৰত গোটেই মানে আও কচু খিনি দি দিছো আৰু যিমান মা- মচলা আছে দি পেলাই ধুনীয়াকে একদম উশাহ নোপোৱাকে ঢা অঙঠা দিছো আৰু তলত।
অ জুইত দিছা?
অ চৌকাত দিছো চৌকাত অ জুইত দিছো মানে। তলত অঙঠা দিছো দি লৈ পেলাই ওপৰত এনেকে উশাহ ন পোৱাকে ঢাক মানে ঢাকোন এখন মাৰি তাত মানে গধুৰ এনেকে খুন্দনা যে খুন্দনা এটা দি দিছোঁ আৰু তাৰপিছত ভাপতে সিজি আছে। তাৰপিচতে কল ধাকা বিশ মিনিট মান লাগিছে, তাৰপিছতে হা
অ অ এই গুৰি এটা দেখি ছোঁ মানে, অ শুনি আছো কোৱা?
অ তাৰপিছত আৰু অ তাৰ পিছত সেইখিনি ধুনাকে নমাই নেমু দি আৰু তেল অকনমান দি ইমান ধুনীয়া লাগিছে। বহুত ভাল লাগিছে ৰুমত খাই।
অহ।
তাৰপিছত কলডিল মিহি মিহিকে উটিলো আৰু তাৰপিছত দালি দালি অকণমানো দিছো জিৰা গুৰি অকমান দি তৰকাৰী বনাইছো ইমান ধুনীয়া লাগিছে। ছে খাই, চব মানে আজি ঘৰুৱা খাদ্যই আওঁ।
ভাত
কিনা পৰা নাই আৰু পেটত।
অ আজি আমাৰো তেনেকুৱাই আওঁ। আমাৰো তেনেকুৱাই হেৰি বনালে মায়ে বিলাহী আলু তাৰ পিছত আকৌ এই কি বটা টেঙানে কি কয়?
উম।
মাছ দি বনালে, তাৰপাছত আকৌ বেঙেনা আলু উম, বেঙেনা আলু তাৰপিছত আকৌ এই মাছৰ মূৰটো যে
উম।
সেইটো দি ভাজিলে আওঁ।
অ, খাই ধুনীয়া লাগে। আজি ৰ'দতো কম যেনিবা, আজি বতৰটো অকমান গোমা নিচিনা ব বতাহ মাৰি আছে, তোমালোকৰ তাত?
আমাৰ তেনেকুৱাই ৰ'দ দি আছিলে, এতিয়া বৰষুণ দিব নেকি কলা হৈ আহিছে।
আমাৰো কলা হৈছে, আমাৰ আকৌ কালি যোৱা ৰাতি বিয়া আছিলে, ভেকুলী বিয়া।
অ, অ, পাতিছে ঠায়ে-ঠায়ে ভেকুলী বিয়া। তোমাৰ যে নেটৱৰ্কটো বেয়া নেকি, অ। তোমাৰ, তোমাৰ মাতটো কঁপি-কঁপি আহিছে অ, শুনিছো এতিয়া। হেল্ল'! অ, এতিয়া শুনিছো, কোৱা?
অ, অ। অ, এই কালি ৰাতি নামঘৰতে পাতিলে।
অ, কেনেকে পাতেনো ভেকুলী বিয়া? মই শুনিয়ে থাকো। কিন্তু মই মানে ভাগতে ভাবিছিলো কি ভেকুলী দুটা লৈ পেলাই দৰা-কইনা কৰে বুলি ভাবিছিলো, কিন্তু কেনেকে কৰেনো?
অ, তেনেকে বোলে, ভেকুলী দুটা এয়া প্ৰথম নোৱাব মাহ হালিধি দি, মই যোৱা নাই কিন্তু আমাৰ মায়েহে কৈছেহি।
অ, ভেকুলী কি ধৰি আনে মানে?
অ, দুটা এনেকে ডাঙৰ- ডাঙৰ হেৰিয়ৰ চুক ভেকুলী যে।
অ।
উম। ভেকুলী ধৰি আনে, তাৰপিছত সিহঁতক মান মানে মানুহে যেনেকে ইয়াৰ হেৰি নুৱাবলে দৰা কইনাক নোৱাবলে পানী তোলে নে নুতুললে?
অ, তুলে।
অ, তেনেকে মানে দৰা ফালৰ পৰা পানী তুলি আনিব, কইনাৰ ফালৰ পৰাও বেলেগ আনিব, আনি দুইটা ভেকুলীকে মানে বেলেগ-বেলেগ কে নোৱাই, নোৱাই মাহ- হালধি নোৱাব, তাৰ পিছত নতুন গামোচা এখন গাতে দিয়ে। তেনেকেই আৰু মানে মানুহৰ নিচিনা কৰে আৰু।
অ, তাৰপিছত আৰু ভেকুলী দুটা যায়গৈ নেকি, বেলেগ-বেলেগকে।
ভেকুলী দুটা হেৰি কৰিলে, আমাৰ বেলেগত নাজানো কি কৰে আমাৰ মানে কি উম, ধুনীয়াকে গাত কাপোৰ-কানি, নতুন গামোচা দিছে দুইটাকে। ফুট- চুট দিছে মাহ- হালধি দি, পলিথিন- পলিথিনে এটাতে ভৰাই পেলাই বিয়া শেষ হোৱাৰ পিছত নদীত দি দিছেগে। আমাৰ ওচৰতে আছে যে নদী।
উম।
এ, নাম- চাম গাই পেলাই হেনো নদীত বিদায় দি দিছে, মই দেখা নাই, আমাৰ মা আকৌ এই ৰাতিপুৱাহে আহিছে। কালি সন্ধিয়াই গৈছে।
আহ। অমানুহে দৰা হৈছে, মই বোলো ভে কুলী ভাবিছিলো।
না, ভেকুলীও দৰা-কইনা হয়, এতিয়া মানুহেটো ফুৰ টি কৰে ন!
অ।
এতিয়া ভেকুৰীটো দৰা- কইনা
অ অ অ তোমাৰ মাততো আকৌ হেৰি হৈ গ'ল
এতিয়া
উম আক এতিয়া শুনিছো বাৰু এতিয়া কোৱা অ এতিয়া শুনিছো আমাৰ এক
এয়া শুনি আছো মোৰতোহে কিবা হৈছে ন
অ মোৰ নেটৱৰ্ক আছেই
এতিয়া তোমাৰ চাইদে শুনি পাইছা অ মই এইয়া অলপ আমাৰ ইয়াত মানে নেটৱৰ্কটো ডিষ্টাৰ্ব কৰে যে সেইকাৰণে মোৰ বাহিৰলৈ আহিব লাগা হৈছে আকৌ
আ
অ কোৱা বাকী ভালেই আৰু ন
ভালে আৰু এতিয়া গৰম বন্ধত ক'তো ফুৰিবলৈ নোযোৱা
তাকে ক'ত যাওঁ ক'ত যাওঁ এবাৰ আকৌ ব উম গৰম বন্ধত এইবাৰ হেৰি নহয় ইয়াৰ বৰদুৱা নতুনকে বনালে যে
অ বৰদোৱা যোৱাই নাই নেকি নতুনকে বনোৱা
নাই নাই মোৰ নতুনকে বনোৱা পা বৰদুৱা যোৱাই নাই
অ আই অ এতিয়াই কৈছো তোমাক আক কে আছে গৰমৰ দিন মানে বহুত বেছি গৰমত যে নাযা যাবা মৰি যাবা কৈছো নহয়
দিগদাৰ ন
গোটেই উম গোটেই প্ৰ গোটেই প্ৰকল্পটো একদম মুকলি যে তুমি নোৱাৰিবা মানে থাকিবলে ইমান ৰ'দ মোৰ তোমাৰ বিষাই যাব তুমি মানে কো চাওঁ বুলি ক'লেও চাব নোৱাৰিবা ফটো সবলে ফটো খন উঠো তেনেকেও বেয়া ফটো একদম ইমানেই ৰ'দ মানে ক'লা হৈ যাব গোট তে আমি যে গৈছিলো আমি দুবাৰ গ'লো দুইবাৰ যি ৰ'দ চকু মেলি তুমি মানে ঠাই খিনি বহু এলেকাতো বহুত ডাঙৰ ন তুমি মানে সেই ঘূৰিব নোৱাৰিবা মানে ভালকে পুৰা ৰ'দ লাগে গোটেই ৰ'দটো লাগে গছ চছটো নাই মাজত ভিতৰত আৰু একদম বহুত ৰ'দ
অহ তেনেহলে অলপ ঠাণ্ডা পৰিলেহে যাম আৰু
অ এই ঠাণ্ডা পৰিলে যাবা এনেকুৱাত নাযাবা
উম তাৰমানে হেৰি হ'ল দাদ ধৰ মুকলি যে
অ মুকলি
অ গছ গছনি নাই গোটেই ডাইৰেক্ট ৰদটো পৰে ন
অ আমি যে দুবাৰ গলো এক দম ৰ'দৰ পা মানে গোটেইখিনি ঘূৰো বুলি ক'লে মানে তুমি গোটেই বাউণ্ডেৰীটো মানে তুমি ঘুৰিব নোৱাৰিবা মানে ইমান ৰ'দ
অ অ তুমি অলপ আঁতৰি দিয়াচোন নে কিবা মাত আহি আছে কিবা পানী হেৰিৰ নিচিনা অলপ আঁতৰি যোৱা
অ' অ'
অ' তাৰপিছত কোৱা অ' কোৱা?
উম' তাকে গ'লে ঠাণ্ডা দিনত যাবা বোলো। নহয়, ঠাণ্ডা দিন নহ'লে মানে আবেলি সময়ত পাৰিবা। উম' আবেলি যেতিয়া ৰ'দটো যাব, তেতিয়া যাবা।
নহ'লে ধৰা ছেপ্তেম্বৰ মান মানত।
অ'
তেতিয়া অলপ কমেই নহয় মানে কি জানা, নতুনকে হোৱাৰ পিছত ন মই বাৰু দেখিছোঁ এতিয়া ল'ৰাটোক ো দেখুৱাব লাগিব ন।
অ' সেই ল'ৰাটো সেই কষ্টহে পাব।
অ' নহয় এতিয়া নিনো, যেতিয়া গৰমতো অলপ কমিব।
অ'
তেতিয়া নিম, এতিয়াতো শংকৰদেৱ বুলি ক'লে নাজানি, কিতাপতহে দেখিছে। তেতিয়া বস্তু খিনি দেখাই আনিলে মানে সি জানিব আৰু।
অ' অ' সি বৰদোৱা দেখাই নাই ন, জন্ম হোৱাৰ পৰা।
হয়নে নিয়াই এ আৰু সি মান সৰু হৈ আছে কি বুজি পাব আৰু এতিয়া পাঁচ বছৰ সোমাইছে যেতিয়া এতিয়া সকলোখিনি বুজি পাব আৰু।
অ' অ'। এ তাৰ কথাতো বাদেই দিয়া মই যে মই মৃত্যুঞ্জয়ে দেখা নাই যে মই এতিয়ালৈকে।
অ' ত তোমাৰ কথাতো বাদেই দিয়া, মইয়ো মহা মৃত্যুঞ্জয় দেখা দেখাগে নাই আজিলৈকে, নাই-নাই এবাৰ আমাৰ তালে যাওঁতে ইহঁত তোমালোকৰ ভিনদেউ হত, বা হত যাওঁ গৈছিলে কিবা সি বহুত শিৱ ৰাতি আছিলে, তাৰপিছতে আমাৰ তাৰ গাটো বেয়া আছিল। আছিলে যে মই যাব নোৱাৰিলোঁ।
মোকো লগ ধৰিছিলে নহয়, মোৰো অসুবিধা।
কি জানা এইবিলাকত যাবলে ভগৱানৰ ইচ্ছাও লাগিব। লাগিব, আমি যাওঁ বুলি কলেও নহ'ব। সময়মত বিপদ আহি যায়।
উম'
তেনেকুৱাই হয়।
অ'হ এতিয়া ভাত-পানী খালা আৰু?
উম' খালোঁ ভাত খালোঁ তাৰপৰা এইয়া ইমান ধুনীয়া অ' খালোঁ। নেটৱৰ্ক পোৱা নাই নেকি? হেল্ল'
মাতটোহে আহে মানে মাজে-মাজে, কপি-কঁপি আহে যে, স্পষ্ট নহয় মানে।
অ' কিয় জানো এনেকুৱা হৈছে, নেটৱৰ্কটো কাৰণে হৈছে।
অ' অ' এতিয়া আহিছে মাতটো।
হা?
এতিয়া আহিছে মাতটো বোলোঁ।
অ' এনে কলত আহে, এইটো কলতহে কিয় জানো এনেকুৱা হৈছে।
অ' অ' এই নেটৰ কাৰণে হয়। তাত ধৰা তুমি নৰ্মেলি কথা পাতিব পাৰা, ইয়াতে ধৰা নেটৰক উঠাহে যে।
অ', সেইটো কাৰণে বহুত নেট লাগে মানে বাৰু হেৰি এতিয়া ৰাখো ন'। উম, উম, উম।
উম, উম, হ'ব দিয়া।